অ! কি কৰি আছা?
আছো ৰ এনে শুই আছো । তুমি এতিয়া কি কৰি আছা?
মইতো, এইমাত্ৰ ঘৰ আহি পালো ।ওলাই গৈছিলো এই ইমান গৰম বাহিৰত!
বাকী কিবা খালি নে?
বাকী নাই, নাই তুমি?
খালো অলপ ঘৰতে ভাত খালো আৰু
অঁ! এই বাহিৰত ইমান ধূলি- বালি মানে অশান্তি লাগিছে ইমান গৰম ।
অ! তাকে কিনো কবা আৰু আজিকালি চব সেনেকুৱাই হৈছে আৰু চাৰিওফালে ধূলি -বালি প্ৰদূষণ।
অ! মেইন প্ৰদূষণ বাপৰে বাপ ইমান গৰম হৈ গৈছে প্ৰদূষণৰ বাবে, বতৰ ওলাই যাব নোৱাৰি ।
সেয়ে আৰু যিমানে গছ গছনি কাটি আছে, সিমানে প্ৰদূষণ বাঢ়ি যাই আছে গছ- গছনিৰ মাত্ৰাটো আমাৰ ইয়াতেটো খুব কমেই নায়েই আমাৰ ওচৰত ।
সেইটো আমাৰ ওচৰত আছে অলপ, ওচৰত পাহাৰ এখন আছে তাতে আছে বাকী আৰু ইপিনে তোমাৰ মাজ চহৰৰ মাজলৈকে গলে তোমাৰ একো দেখা নেপায় নেকি, গছ- গছনি দেখাই নেপাব কব পাৰি! তালিকা এইবোৰে।
টো চাৰিওফালে ডাঙৰ, ডাঙৰ বিল! তিং! তাৰ পিছত গাড়ী, মটৰ এই বোৰৰ মাজত মানে একেবাৰে প্ৰদূষণৰ বৃদ্ধি বহুত হৈ গৈছে আগতকে সেইকাৰণে গৰমো এতিয়া একেবাৰে থাকিবই নোৱাৰিম
তোমাৰ মতে এনে প্ৰদূষণ বৃদ্ধিৰ মেইন কাৰণটো কি যেন লাগে।
অ প্ৰদূষণৰ মেইন কাৰণটো সেইয়ে আৰু গছ গছনি মানুহে বৰ্তমান গছ গছনিবোৰ কাটি আছে হাবি জংঘল ধ্বংস কৰি সেইবোৰত নিজৰ কাৰণে ঘৰ বনাই আছে আৰু মেইন টো হ'লে প্লাষ্ট টিকে প্লাষ্টিকবোৰ জ্বলাই একদম বায়ুৰ প্ৰদূষণ হৈ যায় সেইটোৱে আৰু মেইন কাৰণ
অ আৰু এইবোৰ কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱা কবিৰত চলাই থাকে কল কাৰখানা ধোঁৱাবোৰ
উম সেইবোৰে আৰু যিমানে মানে মানুহৰ বসতি বাঢ়ি যাইছে জনবসতি সি মানে প্ৰদুক ষনৰ বৃদ্ধি হৈ গৈ আছে
তোমাৰ ম তোমাৰ এ প্ৰদূষণৰ কাৰণে কি কি হোৱা যেন লাগে এনেতো গৰমতো বাঢ়িছে তাৰ বাদে আৰু কি কি হোৱা যেন লাগে
কি কি অ গৰমতো বাঢ়িছে আমাৰ মানে বতৰটোতো বহুত সলনি হৈছে এতিয়া আগতে আমাৰ ঠাণ্ডাৰ দিনত মানে মানে ঠাণ্ডা ঠিকে ঠাণ্ডাৰ টাইমত ঠাণ্ডা পৰিছে। গৰমৰ টাইমত গৰম মানে সমান পৰি মানে আছিল কিন্তু এতিয়া কি হৈছে তোমাৰ ঠাণ্ডাৰ দিন বেছি নাথাকে গৰমৰ দিন তোমাৰ ইমান দিনলৈকে থাকে আৰু গৰমৰ তোমাৰ মাত্ৰা একেবাৰে চল্লিশ ডিগ্ৰী লৈ বৃদ্ধি পাইছে আৰু গছ গছনি নোহোৱাৰ ফলত এতিয়া আমাৰ চাৰিও ফালে মানে খুব মানে কি ক'ম আৰু অক্সিজেনৰ পৰিমানতটো কমি গৈছে কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাইছে গাড়ী মটৰৰ সেই ধুৱাৰ পৰা ওলোৱা সেই লেতেৰা গেছবোৰৰ কাৰণে বিষাক্ত গেছবোৰে আমাৰ চাৰিওফালে মানে প্ৰদূষণটো একদম মানে আমাৰ যিটো বায়ু সেইটো একদম মানে দূষিত আৰু যাৰ ফলত আমাৰ বহুতো বেমাৰ হৈছে যে কেঞ্চাৰৰ পৰা বিভিন্ন আদি কৰি বহুত বেমাৰ হৈছে
এইটোতো এতিয়া মানুহে যিমান পাৰে গুৰুত্ব নিদিয়ে ন মানুহে গুৰুত্ব দিব লাগে তোমাৰ মতে কি কি কৰা ভাল এই বস্তুটো কমাবলৈ
মোৰ মতে সেইয়াই আৰু তোমাৰ প্ৰথমতটো হ'ল তুমি গছ গছনি ৰুবই লাগিব গছ গছনি আমি ধ্বংস কৰি থাকিলে নহব এদিন মানুহক দেখুৱাই গছ ৰুলে নহয় তুমি নিজৰ কাৰণে বা নিজৰ পৰিৱেশৰ কাৰনে তুমি গছ গছনি ৰুব লাগে আৰু এইবোৰ প্লাষ্টিকৰ বস্তু বোৰ য'তে ত'তে জ্বলাব নালাগে বা পেলাব নালাগে প্লাষ্টিকতটো মানে যিহেতু গলিও নাযায় আৰু মানে পেলাল জ্বলাই দিলেও তোমাৰ একদম দূষিত গেছ তোমাৰ উৎপন্ন হয় তাৰ পৰা গতিকে এই মোৰ মতে প্লাষ্টিকৰ বস্তুবোৰ বন্ধ কৰি দিব লাগে যাৰ ফলত আমাৰ মানে পৰিৱেশটো অলপ হ'লেও আহ মানে ভাল হল হয় আৰু
তোমাৰ এই প্লাষ্টিকটো মানে তোমাৰ মানুহে ইউজ কৰিলেও কিছুমানে এনেকে ইউজ কৰিব লাগে যেতিয়া ৰিইউজ কৰিব পাৰে আজিকালি মানুহৰ প্লাষ্টিকটো এবাৰ ইউজ কৰি পেলাই দিয়ে কিছুমান বস্তু ৰিইউজ কৰিব পাৰিতো।
আহ সেইটোৱে
প্লাষ্টিকৰ বেগ বোৰ তোমাৰ ক'ব গ'লে এবাৰ কৰি কিনে তোমাৰ আৰু ইউজ কৰিব পাৰি ত ধৰা বজাৰলৈ গলে লৈ গ'ল নাইবা সব য কৰিব ইচ্ছা নাই তোমাৰ ডাষ্টবিনত পেলাওক ডাষ্টবিন পৰা পিছত আহিবলৈ পৌৰ নিগমৰ মানুহ আহি লৈ যাব সেইবোৰ নি কিনে বেলেগ বেলেগ কামত ইউজ কৰিব পাৰিব মানুহে নাই নলা নদত পেলাব। জাবৰ জমা হব পিছত বৰষুণ হব পানী দিন নলা ভৰ্তি হ'ব বানপানী হ'ব পিছত মানুহে সেইটো আৰু সেই মানুহ বোৰে কমপ্লেইন কৰিব ন এইটো নলাবোৰ চাফা নকৰে লেতেৰাটো সিহঁতে কৰিছে ন।
অ সেইটয়ে প্ৰদূষণৰ তোমাৰ মেইন কাৰণ আমাৰ মানুহবোৰ মানুহবোৰে নিজে সচেতন নহয় য'তে ত'তে জাবৰ জোথৰ পেলাই য'তে ত'তে প্লাষ্টিকবোৰ জ্বলাই দিয়ে আৰু গছ গছনি ধ্বংস কৰে নিজৰ সুবিধাৰ কাৰণে মানে মানুহে গছ-গছনিবোৰ কাটি দিয়ে। এতিয়া জীৱ-জন্তুৰ বাবেও থকাৰ ঠাই নোহোৱা হৈছে। গতিকে মানুহে এইবিলাক পিছলৈ ভৱিষ্যতলৈ ভোগ কৰিব লাগিব। এই প্ৰদূষণৰ সন্মুখীন হব লাগিব, যদি এনেকে থাকে, যদি গছ-গছনী যেনে কাটি থাকে
সেইটোয়ে কি কৰিব। এতিয়া মানুহবো বুজি পালেহে মানুহ বহুত মানুহে ট্ৰাই কৰিছে, বহুত মানুহে কষ্ট কৰি আছে। প্ৰদূষণ কাৰণে, বহুত মানুহ সিয়ে কৰি আছে কিন্তু মানুহবোৰে নিজে সজাগ হোৱা নাই, কেনেকৈ হ'ব।
সেয়ে আমি প্লাষ্টিকৰ বস্তু ব্যৱহাৰতটো অলপ কমকে কৰিব লাগিব। কমকে মানে কি আৰু প্লাষ্টিকৰ বস্তু বৰ্জিত কৰি দিব লাগে, মোৰ মতে যিবোৰ কাগজৰ বেগ বা সেইবোৰ মানে বনাই কিনে দোকানতো, সেইবিলাক বিক্ৰী কৰিব লাগে আৰু
সেইটোৱে মানুহবোৰে বুজি নাপাইছে কি কৰিবা। হয়
তোমালোকৰ সেইফালে গৰম কেনেকুৱা?
আমাৰ ইয়াতে গৰমতটো তোমাৰ মেইন, চহৰতকে মোৰ ঘৰটো অলপ মানে আঁতৰ। সেইবাবে ত মানে গৰমটো কম। তোমাৰ তাত কেনেকুৱা?
আমাৰো ইমান নাই বাৰু কিন্তু দিনত আছে, ৰাতি হ'লে অলপ ঠাণ্ডা হয়। মানে দিনত তোমাৰ ৰ'দ বোৰ পৰে গোটেই ঘৰতে, সেইকাৰণে মানে বহুত গৰম হয় আৰু পৰিৱেশ মানে আমাৰ ওচৰত গছ নায়েই, এতিয়া সেইকাৰণে অলপ দিগদাৰ আৰু।
অ' মানুহে গছবোৰ কাটি-কাটি নোহোৱা কৰি পেলাইছে ক'ত হব।
তোমাৰ মতে মানে প্ৰদূৰ্ষনটো আমি যদি ৰোধ কৰিব লাগে, মানে ভৱিষ্যতলৈ যদি অলপ ভাল হে আমি যাবলৈ বিচাৰো। তেনেহলে আমি এতিয়াৰ পৰা কেনেকৈ সজাগ হব লাগিব ক'ব পাৰিবানে?
তোমাৰ পি এনে ক'ব লগা লাগে মেইনলি, তোমাৰ এতিয়াতো গাড়ী মটৰ দেখিছে কিমান গাড়ী মটৰ
উম,
তাৰ মানে এতিয়া বৰ্তমানৰ যিবোৰ নতুন গাড়ীবোৰ আছে। সেইবিলাকত প্ৰদূষণ মাত্ৰা কমি আছে আৰু পুৰণা গাড়ী ধৰা দহ বছৰ পোন্ধৰ বছৰ হৈছে, গাড়ীবোৰ সেইবোৰে বহু বেছি প্ৰদূষণ হয়। ত' চৰকাৰে সেই গাড়ীবোৰ বন্ধ কৰা উচিত, লগতে তোমাৰ নতুনকে যিবোৰ এইটো কল-কাৰখানা আছে। সেইবোৰ তোমাৰ প্ৰদূষণৰ কাৰণে কিবা ব্যৱস্থা কৰিব লাগে। মানে ধৰা যোনটো সিহঁতে বায়ুৰ প্ৰদূষণৰ, কাৰণে গেছ এৰি দিয়ে ন সেইটো কাৰণে বৰ্জিত যোনটো গেছ আছে সেই গেছটো তোমাৰ ফিল্টাৰ কৰি কিবাকে মানে যোনটো বায়ুৰ মানে প্ৰকৃতিৰ বাবে উপযোগী সেনেকুৱা যদি কৰিব পাৰে সেইবোৰ কৰিলে ভাল হয়। লগতে এইটো বেটাৰীযুক্ত গাড়ীবোৰ আজিকালি ওলাইছে নতুন-নতুন সেইবোৰ ব্যৱহাৰ কৰিব পাৰে।
অ, সেয়ে তোমাৰ আৰু প্ৰদূষণ বুলি কলে, তোমাৰ এতিয়া অকল বায়ু প্ৰদূষণে নহয়। এতিয়া তোমাৰ এই কল কাৰখানাবোৰৰ কাৰণে তোমাৰ কল কাৰখানাৰ ওচৰত থকা ন-নদ নদীসমূহো লেতেৰা‌ হৈ গৈছে। মানে কল কাৰখানাৰ পৰা বিষাক্ত সেই পদাৰ্থ বোৰ, অ তাতে নদীতে পেলাই পানীত গতিকে মানে পানীবোৰো প্ৰদূষিত হৈ গৈছে আৰু বহুতো, মানে প্ৰদূষণ বুলি ক'লে তোমাৰ এতিয়া বায়ু প্ৰদূষণ, শব্দ প্ৰদূষণ আৰু জল প্ৰদূষণ বিভিন্ন আৰু গতিকে আমি গোটেইবোৰ প্ৰদূষণৰ ওপৰত, মানে ভালদৰে চালি-জাৰি মানুহবোৰে নিজে ঠিক কৰিব লাগিব এইটো সমস্যা। পানীবোৰ যদি লেতেৰা হৈ যায়, তেনেহলে আমি কেনেকৈ মানে খাম? সেইবোৰ বাৰে-বাৰে চবতে যদি লেতেৰা পানীয়ে থাকে।
সেইটোৱে, মানুহবোৰে আৰু বুজি নাপায় কথাবোৰ লেতেৰা কৰে। কি কৰিব উপায় নাই হ'লেও মানুহবিলাক সজাগ কৰিব চেষ্টা কৰিব লাগিব দিয়াচোন এ যিটো গৰম বাঢ়িছে এতিয়া। এতিয়া বৰ্তমান এইটো মাহতে এনেকুৱা অৱস্থা আৰু পিছলৈ গৰম আহিব আছেই।
অ অ সেইটোৱে তোমাৰ মানে আৰু গাড়ী মটৰ সমূহৰ ফলত তোমাৰ এই বায়ু প্ৰদূষণ হোৱাৰ লগত এই শব্দ প্ৰদূষনো হয় ইমান মানে তোমাৰ মেইন চিটিত থাকিবই নোৱাৰি ইমান চাউণ্ড হয় আৰু
আছেতো এইবোৰ লেতেৰা দূষিত বায়ুবোৰৰ পৰা প্ৰদ-প্ৰদূষণ
আৰু মেইনলি তোমাৰ কব গ'লে আজিকালিতো তোমাৰ তুমি এই গৰমত এতিয়া টাইমত ওলাই যাবাচোন এনেকুৱা গৰম লাগে মোৰতো যোৱাই চাই কেতিয়াবা কেতিয়াবা ওলায়
হয়। আৰু তোমাৰ এতিয়া লাহে লাহে মানে আমাৰ এইটো হেৰি যিটো আৱৰণ আছে আমাৰ ওজন স্তৰৰ সেই টো লাহে লাহে মানে পাতল হৈছে। যাৰ ফলত মানে সূৰ্যৰ তাপটো তোমাৰ বহুত চোকা হয় একদম মানে একদম বহুত সেই অ তোমাৰ ছালৰ ক্ষতি হয় লগতে একদম মানে বেমাৰ হৈ যায় আৰু ৰ'দত ওলালে। যিমান মানে অধিক মাত্ৰা যিয়ে চল্লিশ ডিগ্ৰীৰ ওপৰতে পাইছে এতিয়া আমাৰ অসমত।
এইটো পৃথিৱীৰ বহুত জাগাত উজন স্তৰৰ তোমাৰ এইটো বিন্ধা হোৱা বুলি মানুহে প্ৰমাণ পাইছেটো। এতিয়া তোমাৰ আফ্ৰিকা নে ক'বাত হৈছিল বোলে।
আমাৰ গুৱাহাটীততো আৰু বেছিয়ে গৰমে গছ গছনি নাই গাঁৱৰ ফালে তোমাৰ অলপ ঠাণ্ডা আছে বাৰু।
অ গাঁও বিলাকততো তোমাৰ এতিয়া ক'ব গ'লে তোমাৰ এইটো প্ৰদূষণ ইমান নহয় নহ তাতে তোমাৰ ক'ব গ'লে বহুত বেছিভাগৰ এতিয়া গৰু গাড়ী চলে। বহুত গাও আছে এতিয়াও আৰু তাতে মানুহে বাইক চলাই বাইকৰ পৰা ইমানটো প্ৰদূষণ নহয় কিন্তু তোমাৰ ট্ৰেক্টৰ এইবিলাক চলে আৰু। সেইবিলাক আৰু গছ গছনি থাকে। সেই গাঁওবিলাকত খেতি পথাৰ সেইবিলাকে প্ৰদূষণ বহুত কমাই দিয়ে লগতে গছ গছনিৰ আৰু তাৰে মানুহবোৰে তোমাৰ এইবোৰ প্লাষ্টিক চাষ্টিক বেছি ইউজ নকৰে আৰু ঘৰৰে বস্তু মানে তোমাৰ বজাৰৰ পৰা নানে বেছি বস্তু বহুত বস্তু ঘৰতে থাকেটো বহুত বস্তু সেইবোৰ ইউজ কৰে
সেয়ে গাঁৱৰ জীৱনে ভাল আৰু গাঁৱত থাকিয়ে ভাল লাগে। গাঁৱৰ পৰিৱেশৰ কথাই বেলেগ।
অ সেইটোৱেটো তোমাৰ বঢ়াই দি চহৰ এৰিয়া বিলাকত তোমাৰ প্ৰদূষণটো অলপ বেছি গাঁৱতকে। গাঁৱততো বহুত কমেই ক'ব গ'লে।
উম।
গাও বিলাকৰ এটা শান্তিময় পৰিৱেশত থাকে। ঠিক আছে দিয়া তেনেহ'লে পিছত কথা পাতিম। মই অলপ গা
অ।' অ' ঠিক আছে হ'ব দিয়া পিছত কথা পাতিম।